অ এই আছো আছো কি খবৰ
উম ভাল ভাল ক'ত ঘৰতে আছা নেকি
এ ঘৰতে ঘ ঘৰতে মানে হেৰি হ'ল মোৰ আজি এ এফালে গৈছিলো নহয় মই এ বৰ ডাঙৰ কাহিনী এটা হ'ল আজি এ চেচালৈ গৈছিলো আজি মই তাৰপিছত সেই যাওঁতে ঠিকেই গ'লোঁ তাৰপিছত আহোঁতে মানে অলপ এই দিগদাৰ হ'ল মানে কি হ'ল এই বাটত অলপ মানে ল'ৰাবিলাকে অ অভদ্ৰামি কৰিলে
অ
অলপ মানে দুৰ্ঘটনা এটাও হল তৰছত সেই কি হহতে মানুহকেইটাক উঠাই মেলি দিওঁতে অকণমান দেৰি লাগিলে তাপা ঘৰ এই মাত্ৰ আহি পাইছোহে
অলপ ডাঙৰে নে কি মানে দুৰ্ঘটনাটো
একচিদেন্তটো মানে যথেষ্ট ডাঙৰ
অ
বা এই হস্পিতেল কি আপোনাৰ তোমাৰ কি উম চিকিৎসালয় নিব লগা হ'ল দুজনমানক তাৰপৰা এজন বাৰু লগে লগে ধুকাই থাকিলে তাৰপা যিখন তোমাৰ এই মটৰ চাইকেল লৈ গৈছিলে সেইখন মানে অলপ ভাগি-চাগি শেষে হৈ গ'ল মানে, তাৰপা লগত তে এই যিজন ঢুকালে মানে তেওঁলোক এতিয়া পইচাটো উলিয়াব পৰা নাই।
উম-উম আৰু মানে এতিয়া ক'বলৈ গ'লে কি হ'ল মানে, আজিকালি কি হ'ল কম বয়সতে বাপেক-মাক বিলাকে বাইক এখন কিনি দি আহাটো ল'ৰা-ছোৱালীৰ হাতত তাৰপা মানে কি কয়? একদম পুৰা হাত এৰি চলাব দেখোন, উৰি ফুৰিব পিছপিনে এজনী ছোৱালী বা প্ৰেয়সিক বা প্ৰেমিকাক উঠাই ল'ব, দুয়োটাই সাবতা-সাবতিকে চুমন কৰি মেলি ৰাস্তাত মানে অভদ্ৰামী মানুহ-চানুহ চাবলে নাই, ৰাইজৰ আগত, সমাজৰ আগত কিদৰে অভদ্ৰামীকে ঘূৰি ফুৰে। তাপা গৈ দেখিব কোনোবা এজন জ্যেষ্ঠ বা কোনোবা এজন সৰু কেঁচুৱাই হওক খুন্দিয়াই দিব ৰাস্তাত, নিজেতো মৰিলে, মৰিলেই লগতে হৈ জ্যেষ্ঠজন বা হৈ শিশুটিক। আকৌ গৈ পেলাই প্ৰহাৰ কৰিলে বা, তেখেতকো হা মানে অলপ হেৰি কৰিলে
হয়, তেনেকুৱা হৈছে বেয়া ব্যৱহাৰ কৰা মানুহক হয়, অ, বেলেগক বেয়া ব্যৱহাৰ কৰে, নিজে গম নাপায় কি কৰিছে পৃথিৱীৰ কথা, এনেকুৱা কিছুমান মানে আমাৰ অপদাৰ্থ কিছুমান জন্ম হৈছে, পৃথিৱীত অকল মাক-দেউতাকৰ পইচা, টকা মানে হজম কৰিবলৈ আহিছে। হয়তো তেওঁলোকৰ মোৰ মতে হজম নহয়ে চাগে, পাকস্থলীটো চাগে কি আছে ঠিক নাই।
হয়-হয়, মানে কি হয়? হয়-হয়, মানে কি হয়? আজিকালি ল'ৰা-ছোৱালী বিলাকে পইচাৰ মূল্য বুজি নাপায়, আৰু আমাৰতো ল'ৰালিৰ কথা, ল'ৰালি কালৰ কথাটো তুমি জানাই ঘৰৰ পৰা আমাৰ আগতে এটকা, দুটকাটোৱে আমাৰ কাৰণে কিমান এটা ডাঙৰ মূল্য।
হয়
বা মিস্ত্ৰী পইচাটোৱে যাওঁ, যেতিয়া আমাৰ তেতিয়া দোকানলে যাওঁ। তেতিয়াই গৈ আমি হয়তো এটকা-এটকাৰ পৰা আমি পঞ্চাছ পইচা খাই, পঞ্চাছ পইচা ঘূৰাই আনো। তেনেকুৱা এটা দিনত আমি আহিছো, আমি সেইটো কাৰণে পইচা মূল্য বুজি পাওঁ, আৰু আমি এতিয়া তুমিয়ে হওক বা মইয়ে হওক আমি অলপ কম-বেছি জতাৰ মাজত থকা মানুহ, আৰু ইয়াৰ আজি আজিকালি ল'ৰা-ছোৱালী বিলাক কি হয়, সৰুৰ পৰা মাক-বাপেকে যি বিচাৰে তাকে দি দিয়ে, এতিয়া মোবাইল ফোন বুলি ক'ব ম মোবাইল ফোন দি-দিব হাতত।
হয়।
আৰু আগতেতো আমি কি চিনিয়ে নাপাওঁ, আগতে আমি এনেকে মোবাইল ফোন নো কি আগতে আমি চাইকেলত এনেকে চকা মাৰি, এনেকে ঠেলি- ঠেলি খেলি ফুৰা মাৰ্বল গুটি খেলা, এইবোৰ দিনৰ পৰা আহিছো, কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে বুজি নাপায় নাপায়, এইবোৰ মোৰত কাৰণে বহুত মানে, মোৰ মাথাটো কেতিয়াবা মানে গৰম হৈ যায়, এইবিলাক খঙো উঠে, মই আবেগি হৈ উঠো, গম পোৱা নে তুমি।
হয়-হয়-হয়, এইটো কথা কিন্তু বৰ ধুনীয়া কথা দেই, মানে কি হ'ল তোমাৰ চাগে মনত আছে চাগে, আগতে আমি সেই কেলেই, ৰাস্তা যে সেই তোমাৰ এ কি আছিলে নামতো? চাইকেলৰ যে টায়াৰ লৈ পেলাই যে আমি খেলি থাকো মনত আছে-আছে নে বাওঁ, এ এদিন কেলে আমি ঘৰত মাৰখোৱা নাছিলোঁ। দুয়োটাই এই ৰাস্তাত খেলি থাকোতে দলঙৰ ওপৰৰ পৰা যে পৰি গৈছিলোঁ দুটা
হয়-হয় মোক কেলে মায়ে কাণত ধৰি চোঁচৰাই লৈ যোৱা নাছিলে ঘৰলে
হয়-হয় অ, তাৰপিছত সেই সিদিনাখন মানে কি হ'ল কথাটো এতিয়াও-এতিয়াও কথাটো মোৰ মনত পৰিলে, হাঁহি উঠে মাজে-মাজে কেলে হেৰি আমি যে পানীত পৰা পিছত তাতে যে ওটি গৈছোঁ-গৈছিলো যে, তাক যে সেই জেঙত ধৰি উঠি আহিছিলো, মনত আছে নাই?
এনেই, হা আকৌ যে আমি ফাকুৱা দিনাখন ফাকুৱা খেলিবলৈ এই যে আমাৰ, নদীত যে মাছ উলাইছিলে, আমি যে মাছ ধৰিবলৈ গৈছিলো। গৈছিলোঁ, কেলে তোমাক যে তোমাৰ দেউতাই যে, কাণত ধৰি যে চুচৰাই লৈ আহিছিলে, ঘৰলে মনত আ
আছে-আছে-আছে, কেলে আমি সেই বৰালি মাছটো ধৰোতে, কেলে তোমাৰ বৰালি মাছছে কটা নাছিলে, কেলে
অ, হাতত কম কামোৰ মাৰিছিলে নে সেই চাত
তাকেটো, সেই বৰালি মাছটো এতিয়া ধৰিব পাৰিলে, নোৱাৰিলে বাৰু পিছত
এ সেইটো বৰালি মাছে কামোৰ মাৰি হাতৰ এবৰখলা উলিয়াই লৈ গ'ল মোৰ ভাগৰ
তাকে ত পাছত ধৰিব নোৱাৰিলো আমি
নোৱাৰিলে নোৱাৰিলো নোৱাৰিলো মোক কেলে মায়ে মায়ে কাণত ধৰি তাকে মোকো তাৰপিছতে পিছৰ মুহূৰ্ততে মানে মই এতিয়া চিঞবাসৰ কৰিলো কন্দা কটা কৰিলো মোৰ ঘৰৰ পৰা মানে একদম মানুহৰ ভিৰ আৰু কি হ'ল কি হল বুলি এডাল হালোৱা এচাৰি আনি পিনে মোৰে কোবাই মেলি মোক চোচুৰাই লৈ গৈছে আৰু অৱস্থা সেইটো কৰিছে মোক
আহ
মই মানে সেই লৰালি কালটো মানে কেঁচুৱাৰ যোনটো সময় মোৰ সৰু অৱস্থা সেইটো মই পাহৰিবই নোৱাৰো অ গম পাইছ নে বিদুপন -
হয় হয় হয় ময়ও পাহৰিব নোৱাৰো ব কিন্তু কথাটো কি হল আগতে যে সেই আমাৰ তেতিয়াতো গাড়ী চাড়ীতো নাছিলেই আমি কেলে সেই সিদিনাখনঢোকুৱা ঢু কুৰা খেলি যেমি যে চোচাই থাকোঁ আমাৰ পিছফালে পুুকৰত সোমাইছিলে মানত আছে নে নাই
আছে আছে সেইবিলাক কিয় মনত নাথাকিব? হয় হয়।
এইবিলাক আৰু ক'ত পাহৰিব পাৰি এইবিলাকতো পাহৰিব নোৱাৰি আৰু এদিন কেলে মনত নাই আমি জেৱা জোপে যাওঁতে পেন ফাটাইছিলে যে
হয় হয় হয় আৰু তোমাৰ ধৰা আগতে আমি আমাৰ ধৰা আজিকালি যিবোৰ সৰু ল'ৰা ছোৱালীয়ে খোৱা বস্তু আগতে আমি কেনেকুৱা কেনেকুৱা ধৰণৰ বস্তু খাইছিলো আগতে আমি সেইবিলাক খাইছিলোঁ জানো আমি লোকৰ ঘৰৰ অঁ আগতে আমি লোকৰ ঘৰৰ পৰা ক থাল আম লেতেকু পনিয়ল কা ঘৰত জলফাই আছে লোকৰ ঘৰৰ বাৰীৰ চুকত মানে তলৌ তলৌকে খোজকাঢ়ি ফুৰো এতিয়া যামে সেইবোৰ বাৰু দিন তুমি পাহৰিব পাৰিবানে কেতিয়াবা
সেইটোৱেই সেইদিনাখন কেলে মনত নাই মুলশ্বৰ ঘৰত কেলে আমি স আম চুকৈলৈ যাওঁ যে আমাক খেদিছিলে মনত নাই বাহনী লৈপেলাই ঘৈনীয়েকে
চপৰা এটা মাৰি দিলে মোক কেলে ভৰিতে পৰা নাছিলে জানো
নামত নেকে তাৰপৰা কেলে সেদিনাখন পোতেকে কেলে আমাক সেই জেৰা খুটী লৈ খেদি অহা নাছিলে আমি জেৱাত লাগি ধৰিছিলো যে
অ হয়তো আৰু সেইবিলাক আৰু স্মৃতি আজিকালি ল'ৰা ছোৱালীৰ লগত মিলাব লগলে আমি আৰু তেখেতৰ এতি শেষ সময় আৰু ভগৱান আও
বহ বন্ধ অ
তাকে বাকী খোৱা বোৱা কৰিলা
যে এইফালে যে গৈছিলো যে মনত আছে নাই অ সিদিনাখন সেইৰে ওপৰত যে সেই ৰে'লখন আহোতে যে সেই চিৰিডাল যে আৰাই গৈছিলে মনত আছেনে?
সেইততেৰিগা সেইটো কাহিনি আৰু পাহৰিব পাৰি নে কেতিয়াবা
কিন্তু আমি নথকা হ'লে তো এইখন বাগৰি বাগৰি গল হেতেন দেখোন।
তাকেতো আমি আৰু এটা সময় আমি আৰু কেনেকুৱা এটা পালোৱান পালোৱান লৰা আছিলো।
অ আমি কেলে সেই ৰঙা চোলা জোকাই জোকাই যে টেইনখননে যে ৰখাইছিলো মনত আছে ন।
অতুন কেলে তুমাৰ যে আমি যে সেই এ চ পিন্ধি থকা যে চোলাটো যে খুলি লৈ পেলাই যে আমি যে মতে জঁপিয়াই যে পৰিছিলো ৰেল আলীত
অ মনত আছে তোৰ
মানুহটোৱে হৈছে আঁতৰি দে আঁতৰি দে ৰখাব নোৱাৰি লাষ্টত কেলে মুখ আগতহে ৰখিছে সি আৰু
আহ
অলপত বাচিছো তোন সেই প্ৰভু সেইবোৰ কাহিনীজনী এতিয়া ল'ৰা ছোৱালীক কওঁ কৈ দিব সাধু বুলি।
অ সাধু বুলি কৈ দিব এতিয়া।
বাকী এতিয়া ক'ত ৰাস্তাত আছানে নে গৰমত নে ঘৰতে আছা।
কত আৰু ঘটিব পাৰি এনেকুৱা গৰমত।
আৰু তোমালোকৰ আৰু তোমালোকৰ হয় হয় হয়। আৰু তোমালোকৰ ফালৰ যিটো পকাৰ ৰাস্তা।
সেইটোতটা মানে ধুনীয়া এটা বতাহ মাৰি থাকে যে সেইকাৰণে ৰাস্তাতে অলপ। উঠি পেলাই মানে ইফালে সিফালে অলপ খোজকাাঢ়ি ফুৰিছো আৰু লগতে মানে কি হয়। জেগা অকমান মানে অলপ হাবি আছে নহয় আৰু মানে কি হয় হাবি। পৰা যিটো মানে তোমাৰ বতাহ আহে আৰু ওচৰতে মানে পানী চানী আছে। তাৰ পৰা যিখিনিতটো বতাহ আহে মানে সেই বতাহটো একদম পুৰা মন পাান জোৰাই দিয়ে। অ তাৰ লগতে মানে কি হয় আমাৰ এই পৰিৱেশটো মানে বহুত ভাল লাগে মানে।
হয় হয় ঠাণ্ডা পৰিৱেশ এটাত নিশ্চয়। আৰু তোমালোকৰ এটা কথা সেইখনত এটা হয় কি কাৰণ ভৰ দুপৰীয়া ৰ'দটো ৰাস্তাটো যিহেতু। আহল বহল ৰাস্তা ৰাস্তাটোতে পৰে একদম পূৰা ওপৰৰ পৰা তৰ তৰকৈ। আৰু ৰাস্তাটো দিনতটো ৰ'জতে থাকে যেতিয়া। পূৰা মানে একদম অত্যন্ত গৰম হৈ যায় টাব বাঢ়ি যায়।। আৰু গধূলি সময়ত সেই ৰাস্তা। স্তটো যোৱাৰ লগে লগে মানে তলৰ ফালৰ পৰা যিটো ভাৱ মাৰে মই বোলোৱা যি আৰু। মোৰ ভাগত দালিয়ে বনিব নে ভাজিয়ে বনিব মইলো আজি মই। পিটিকাই বনিব তেনেকুৱা নিচিনা লাগে।
এই হেৰিদিনাখন কথা এটা শুনাচোন এই সেইদিনাখন যে হেৰি। কি মুৰ্গীটোৱে যে দিমটো পাৰিছিলে যে সেইটো গেলাা ওলালে নহয়।
ধেৎ তেৰিগাসেইটো প্ৰথম মৰ্গীয়ে প্ৰথমটো কণী পাৰিছিলেহে সেইটো। মানে সেই ওলালি নে।
উম গেলা জালে আৰু তাৰ পিছত সেই মানে কি সেই এনেকুৱা হাৰ় আমি মুৰ্গী। এটা কণী পায় উমনি লাগে নহয়। ত তাৰপা কি কৰিবা মোক দেখোন আৰু। হ ডিম বিচাৰি ফুৰিছোঁ মানে কণী বিচাৰি ফুৰিছোঁ কণী নাই এইফালে মুৰ্গীটো উমনি লাগে। তাৰপা কি কৰিবা এতিয়া লাষ্টত উপায় নাপালো সেই গোটেইখন মানে আমাৰ গোটেই গাঁও বিচাৰিলো অ। কাৰো ঘৰত বাকিনাই চব। প ঘৰতে বিচাৰি গোটেইখন চলা কৰিো তাৰাও মানে মই কৈছো গৈ উপায় নাপায় হেৰি বিশছ টকে দিম দিয়ক। চৰকৈ দিম দিয়ক নিদিয়ে কোনো পধ্যে।
অ।
কি কৰিব লষ্টত খং ম মুৰগেটোৱা বনাইেলালো।
হ বহুত ভাল কাম কৰিলে বহুত ভাল কৰিলে মুৰ্গীয়ে যদি ইমান জেদ ধৰিব পাৰে আমি মনুষ্ হৈ। কেলে যে ধৰিব নোৱাৰিম হে। সিজনী সিজনী দেমাকি দেখুৱাব পাৰে আমিও দেেমাকি দেখুৱাম আমিও খাৰ। অসমীয়াহে হয় আমাৰ আগত কথা ক'ব পাৰিব নেকি আৰু মোৰ কি হয়। সি উমনি বিচাৰিছে তাৰ উমনি আনিতো আমি খাই পেলাম লাগিলে তৃপ্তিৰে এসা যাব।
অ অ ইমান দম দম কিহৰ।
অ দম কি হয়।
অ সি তাকো ডাঙৰ কথা এ শোন গম পোৱা নাই সেইটো ম যে মাই। কাই পেলালো এই সেইদিনাখন পৰা হাঁহকেইটা চিধা। এ হাঁহহৰ লৰচৰ নাই। যেনেকে কওঁ বোলে আহ বুলি ক'লে আহ যা বুলি ক'লে যা।
একদম।
অ সদায় সদায় মানে তোমাৰ দু মানে প্ৰতিদিনে এটা এটা পানী পাইছে নহয় প্ৰতিজনী হাঁহে। অ এতিয়া উ উমাননটো বিচয় নাই সিহঁতে এই। পঞ্চাছটা মান দিম পাৰিলে উমনি বিচৰা নাই আহ দিম খাই গৈছো পুৰা এই কেইদিন তাৰপা কি হ'ল আৰু মানে কি হ'ল সেই হাঁহগেটাই মানে দেখোনে সেই মুৰ্গীটোক সেই মাৰি পেলাই খোৱা তেতিয়াপা মানে হাঁহ কেইটাই মানে ভাবিছে এ ইিহতে যদি খেলি কওঁ তেতিয়াহ'লে মাৰি খাই পেলাব সেই কাৰণে তেতিয়াবা পুৰা চিধা মানে পুৰা একদম যিটো কাম কৰিব দিও সেইটোৱে কৰে আহ বুলি ক'লে আহে যা বুলি ক'লে যায় ৰাতিপুৱা চাৰিটা বজাতে একদম খুলি দিওঁ অ ৰাতি ৰাতিপুৱা চাৰটা বজাত। হ গোৱাল খুলি দিওঁ একদম পুৰা একদম গোটেইটা লাইনত যাব আৰু লাইনৰ এটা এটা যাব এটা মতা আ মানে বহুত ডাঙৰ মতা তাতো সি মানে পুৰা লিডাৰ মানে একদম পুৰা সি মানে বহুত সেত থাকে মানে অ মুখ্য মানে সি একদম সি মুখ্য অ সি প্ৰধানমন্ত্ৰী একেবাৰে তাৰপা সিদম ৰুম প্ৰথমতে যাব বাকী এটা তাৰ পিছে পিছে
অ
ত পুৰা লাইনত যাব পুৰা এদম পুখুৰি গৈ নামিবগে এটা এটা কে তাৰপা ইটোয়ে সিটোলে চাব ইটোয়ে সিটোলে চাব ধুনিয়াকে পানী মাৰিব ইটোয়ে সিটোলে তাৰপা মই বোলে মই মই যি সন্মুখত থাকো হেতে পোৰা খেলি থাকিব ধুনিয়া কে তাৰপা কি কয় মই যি ঘলে গইছিলি সিহঁতিপোৰা জুম বান্ধি পেলাই আলোচনা কৰে কিবাকিবি
বননামে গাব বনামে গাইছে একদম মই মই মই গম পাই গলো এইটো বনাম গাইছে কাৰণ কিয়নো আপোন তুমি সেই মুৰ্গীটো বনাই খাই দিলা সিহঁতে পেটে পেটে ভাবি আছে য় এই মানুহটোক ইমান মানে বেয়া মানুহ সেই মুৰ্গীটোৱে কণীটো দিলে সেই কণীটো গেলা ওলালে বুলিয়ে মূৰ্গীটোক খাই পেলালে এতিয়া সিহেঁতো সেই ভয়তো সোমাই গ'ল ভয়তো তেওঁ গাত তলে তলে আপোনাৰ বিষয়ে কিবা ষড়যন্ত্ৰ কৰি আছে মই সেইটো বুলি কম মানে মই ভাবিছোঁ দেই
হয় সিহঁতে মই মোক চাগে হত্যা কৰা পৰিকল্পনা কৰিছে নেকি মোৰ মতে
হয় হয় আপুনি অলপ বাচি থাকিব পাৰিলে আপোনাৰ ওচৰত মানে আপোনাৰ ভাতৃহঁতকো মানে অকমান তদাৰক কৰি পেলাই ৰখাই দিব
তাকেতে মই ভাবিছো কি গম পাইছা নাই মই মানে অলপ ভয় এটা খাই আছো বাৰু দেই সেইটো কাৰণে সেইকাৰণে মই ভাবছো কি আমাৰ ওচৰৰ থানাখনতে গুচৰ এটা দি থৈ আহোগে নেকি
হয় হয় আপুনি আৰক্ষীৰ সহায় লওক আৰক্ষীৰ পৰা আপোনাৰ মানে স্বাস্থ আপোনাৰ সুৰক্ষাৰ কাৰণে কিবা এটা উপায় বিচাৰি যাওক যিহেতু আহা উ বস্তুতটো মানে বহুত এটা সাংঘাতিক মানে ভয়ংকৰ বস্তু হয় খঙত মানে কি কৰি দিব কেতিয়া পাত্ৰাই আপুনি গমেই নাপায়
এই এই এই কাহিনীটো যে এই কাহিনীটো মানে এতিয়াৰ কাহিনী নহয় এই মই যে সৰু যে আছিলো সেই তেতিয়াৰ পৰাই সিহঁতৰ শত্ৰুতাটো আছিলে মানে কাহিনীটো কি হ'ল গম পাইছ নে নাই তাৰ পৰা মানে মই সৰু যেতিয়া আছিলো এ মায়ে মানে মোক চোতলত শোৱাই থৈছিলে মানে তাৰপা আমাৰ ঘৰতে এটা মানে দুষ্ট হাঁহ আছিলে এই এই হাঁহ কেইটাই বংশই মানে সি তাৰপা সি মানে মোক খুৱাই থইছে মই তামানে সৰুতে মোৰ লেংতা বেন্তা কেহে শুৱাই থয় মোক তো কাপোৰকানি নিপিন্ধাই তেতিয়া তাৰপা শুৱাই থইছে সি মানে আহি পেলাই মোক অহ সি মানে আহিলে আহি পেলাই মোক মানে এই মুচৰিতে খুটিঁ দিলে নহয় খুটিঁ দিলে তাৰপিছত মানে আমাৰ ঘৰত মানে মোৰ বৰদেউতাৰ আছিলে বৰদউতাই মানে মোক খুব মৰম কৰিছিলে তাৰপৰা আও কি হ'ল বৰদতাই দেখি পেলাইটো খং উঠিলে উঠিলত আও সেই একদম বৰদেউতাই এখন পোৰা একদম দীঘল পচাৰ এডাল আনি পেলাই তাক পোৰা মাৰি দিলেহি সেইটোক হাঁহটোক তাৰ বাকিকেইটা হাঁহে দেখি আছিলে তাৰপৰা সি তেতিয়া পৰাই মানে সিহঁত মোৰ ওপৰ এটা খং থাকিলে মানে